অ' শুনিছো-শুনিছো, এতিয়া ঘৰতে আছো ঘৰতে আছো, তুমিও তুমি?
ৰুমতে
অ।
অ, ভাত পানী নাই খোৱা ভাত পানী মানে দেৰিকেহে খাওঁ অকণমান উম এতিয়া চাহ তাহ খালোঁ আৰু অ তো। তুমি তোমাৰ লোকৰ ভাত পানী।
নাই-নাই মই এই ছোৱালী স্কুলত। থৈ আহিলোঁগে। ত তাপা এই। এতিয়া ভাত ভাত চাহ খালোঁ ভাত খোৱা নাই ভাত খাম আৰু।
অ' চোৱা-ছোৱালী স্কুল কেইটা বজাৰ পৰা নটা?
নটা-নটা পোন্ধৰত হেতে প্ৰাৰ্থনা কৰে।
অ হ-হ।
যে তোমাৰ চাৰে নটাৰ পৰা ক্লাছ আৰম্ভ হয়।
অঁ-অঁ, তাই-তাই-তাই-তাই কন্দা কটা কৰে নেকি কন্দা কটা কৰে নেকি স্কুল থৈ আহিলে অঁ হেল্ল' হেল্ল'
হেল্ল'
অ শুনিছানে? ঐ মই শুনি আছো। হেল্ল'
অহ
অঁ শুনিছা নাই?
হেল্ল',
অ' অহ-অহ হেল্ল', অুফ
শুনিছে।
অ' শুনিছো শুনি শুনিছানে?
হেল্ল',
হেল্ল',
আহ,
অ শুনিছা নাই?
হেল্ল'
হেল্ল'
হেল্ল'
অঁ হেল্ল' হেল্ল'
হেল্ল' হেল্ল'
অঁ হেল্ল'
হেল্ল'
অঁ শুনিছানে
হেল্ল'
অঁ কি শুনিছেন নাই
অঁ শুনি আছে
হয় এতিয়া শুনিছো মাজে মাজে কি কি নোশুনা হৈ যায় আঁহ এ মাজে মাজে নুশুনা হৈ যায় বোলো অঁ হেল্ল' হেল্ল' অঁ শুনিছা
হেল্ল'
অঁ শুনিচানে বোলো
হেল্ল' হেল্ল'
হেল্' হেল্ল'